হেল্ল' অহ ভালনে তোমাৰ
অ ভালে দিয়া তোমাৰ
ছিলা তুমি
এ আছো
অ এনেই আছা মইো মানে আছ চো এই ঘৰতে অলপ খেতি কৰিছোঁ গম পাইছা আজি কালি তোমাৰ অ এই বজাৰতো শাক চবজি তুমি খাবই নোৱাৰা ানে নহয় আজি আনিলে তোমাৰ অ আজি আনিলে তোমাৰ কাইলৈলৈ গেলিয়ে যায় আৰু ফ্ৰিজত থ'লেও বস্তুটো সোৱাদ নাইকিয়া হৈ যায় সেইটো কাৰণে মানে ঘৰতে মা এতিয়া অলপ আছিলে যে এ তাতে ভাবিলো কিিনো ঘৰতে বোলো অলপ খেতি কৰি লওঁ ৰবা সেই তাতে লাগি আছিলো অ সেয়া অঁ সেইটোৱেই ঘৰুৱা বস্তু ন ইমান ভাল খাবলৈও অ ঘুৰা বস্তু খাব লাগে তুমিও কৰিছ তেনেকে কিবা কিবি খেতি এনেো কৰিয়ে থ আছে ন অ তুমিতটো আগৰ পৰা কৰিয়ে থাকা আৰু চব অ ভুল নহয় তেনে একেই বুজিানে ঘৰৰ বস্তুৱয়ে খাওঁ আমাৰ মানে কি কৰিছো ভাত কেৰেলা অলপ কৰা গৈছে তাৰপিছত তিয়হ অ ভেন্দি এতিয়াাতো ধুন্দুলিটো নিজে হ'বই ন হয় আৰু তোমাৰ বগাই বগাই ন অ মই একে অ বহুত মই বহু ভাল অসাৰ দি পেললে যে বনাই সাই ন ইমান ভাল লাগে তোমাৰ অলপ আদা দি দিব লাগে বেছিকে মই এে বহুত ভাল পাওঁ তেনেকে খাই গম পাইছানে অ আকৌ লেচাৰীও তোমাৰ লাগিলে অলপ দিন এতিয়া আকৌ ফুল ফুলিছে মানে আৰু তোমাৰ কৌ ধল লাগিব আৰু এটা মানে খালো আৰু এচাম খালো বুলি কয় যে যে এনেকে খালো মানে অলপমান অ খালো এতিয়া আকৌ ভেন্দি আলচলমকে হৈছে উম অ হয় দিয়া অ ভালেই গৈছে অ অ সেই আমাৰ কি হৈছে জানানে তিঁয়হখিনি যে কৰিছোঁ আচলতে হেই দিয়া নাই যে মানে একো মানে স্প্ৰে মাৰা নাই যে এইটো কাৰণে নেকি বহুত মানে পোকে বিন্ধিছে
অ হেৰি কৰিব লাগে ধোঁৱা দিব লাগে ওচৰত অ ওচৰত ধোঁৱা দিব লাগে জাবৰ য জোঁঠৰ কিবা জ্বলাই কৰি ধৱা দিবাচোন ডলাই দি অ জাবৰ জোথৰ জ্বলাই পেলাই ডলাই দি এনে কে বি
অলপ অ ঘূৰাই অ, অ। বাছিদিয়ে যে তেনেকে দিব লাগিব অ নহয় ন আমাৰ মানে কি হৈছে জানানে তোমাৰ অকণমান হয়হে ডাঙৰ তাৰপিছত পোকে বিন্ধি দিয়ে কাৰণে মানে। তিয়হটো ডাঙৰ হ'বই নাপায় গেলি যায়গৈ তোমাৰ।
ঘা হৈ যায়, গেলি যায়, খাবলে নোৱাৰা হৈ যায় আৰু অ'।
সইটো খাব নোৱাৰা মানে বহুত খিনি তোমাৰ এনেই গৈছে তেনেকে। আমি সাৰ দিব বিচৰা নাই, অ'। সাৰ দিব বিচৰা নাই জানানে কাৰণ কিয় বজাৰতো সাৰ দিয়া ন' ঘৰতো যদি সাৰ দিয়াকে দিওঁ অ' তেনে লাভটোনো কি হ'ল। সেইটোয়ে অ' সেইটো কাৰণে একোয়েই দিয়া নাই মানে আৰু তুমি আজিকালি পোক মাৰা যে ঔষধ এটা দিয়ে, সেইটো তোমাৰ কাৰণে ভাল নহয়, নহয় হয়নে? ভয় লাগে সেইবিলাক একেবাৰে বেয়া অ' সেইটো কাৰণে সেই। বিলাক দিয়াই নাই মানে মই, তাকে মই ভাবি আছো দেই কিয় ইমান বোলো পোকবিলাক?
অ', এই আম আমতযে পোক হয়, আমত পোক হলে তলত তেনেকে ধোঁৱা দিব লাগে জাবৰ জোথৰ জ্বলাব লাগে তেতিয়া ভাল আৰু
এতিয়া তোমাৰ লেচু যে আম আমাৰ মানে লেচু হৈছিলে লেচু লাগিছিলেঁ। আগতে মানে কি হয় প্ৰথম বছৰ তোমাৰ যেতিয়া লেচু লাগিছিল, লেচু মানে এই তুমি পকা পিছত যে ঠাইত বহুত পোক হয় প্ৰথম, প্ৰথম তাৰ পিছতে মায়ে তেতিয়া কি কৰিলে যেতিয়া মানে ফুল হয় তেত এতিয়া মানে পুৰা ধোঁৱা দিলে, ধোঁৱা দিওঁতে সেই ধোঁৱাটোৰ কাৰণে তাত পিছৰ বছৰৰ পৰা লেচু টো বহুত ধুনীয়া হ'ল, পোক মানে ন হয় মানে আৰু তোমাৰ এনেকুৱা। সেই তেনেকেহে ইয়াতো দিব লাগিব চাগৈ। অ' বহুত খায় তোমাৰ, বহুত আহে। এই দুদিনতে শেষে কৰি দিলে, অ' জাল দিব লাগিব, মানে মই এতিয়া কি কৰিম, মানে কি হৈছে সেইটো এটা মানে কাম হৈছে, আমাৰ মানে কলম দিওঁ নহয় লেচ ওটো মানে আমাৰ বহুত মিঠা। এতিয়া কলম দিছোঁ, এতিয়া, অ' কলম দিলে মানে খুব সোনকালে তোমাৰ মানে হয় মানে লেচু পুলিৰপৰা ডাঙৰ হওঁতে বহুত দিন লাগে যে হয় তাৰপিছত সেই অ আহ নালাগে অ পুলিিৰপা হলে নালাগে কলম দিলে মানে তোমাৰ লাগিবই আমাৰো মানে এইটো আমাৰ অ আছিলে নেকি অ
আমাৰ ককাহঁতৰ দিনৰৰে মানে? ইমান পুৰণা এতিয়া হেৰি হৈছে বয়স হ'ল যে সৰু সৰু হৈ গ'ল আৰু নালাগা হ'ল দুবছৰ মান নালাগিল যেতিয়া কলম দি পেলাই বেলেগকে ৰুইছে ৰুই পেলাই মানে বুঢ়াডাল। কাটি দিলে
অ অ ভালেই কৰিছে আচলতে অ মানে কি হয় মানে গছ বিলাকতো এনেও লাগেই ন যদি ডাল কাটিছা তুমি দহ দিন।
অ কলম দি পেলাই আৰু ৰুই লৈ পেলাই তাৰিছত পুৰণা জোপা কাটি দিছে আৰু এতিয়া নতুন নতুনত লাগিব আৰু
অ সেইটয়ে মানে মইয়ে ভাবিছো অ ময়ো ভাবিছো মানে কি হৈছে কলম দিবলৈ দিছো তাৰ মানে মানুহৰ এজন আহিছিলে অলপ দিন অ অ হেনেকে মানে বেছো আমিও বেছো মানে অ নহয় নহয় ইমান দাম। তুমি কিনি খালে তুমাৰ মানে পেটে নভৰে পেটো নহ'লে উম।
ঘৰত অঁ সেইকাৰণে ঘৰতে লগাই ল'ব। হ'ব লাগে।
অ আকৌ আকৌ তুমি চাবাচোন মানে কি হয় কিছুমান লেছো তোমাৰ নহয় দেখি াকিবলৈ যিমান ৰঙা মিঠাটো কিন্তু নহয় টেঙা টেঙা অ আজিকালি মোক মাতিলেও কথা আৰু আজিকালি কি হৈছে ত বোলে স্পে ওলাইছে গম পাইছ। সোনিছা সেইটো মানে? ৰঙা হৈ থাকে কিন্তু মানে লে যদি মানে পূৰঠ নহয় পূৰঠ বস্তু টো এনেও মিঠাহয়নে নহয় সেইটো? কাৰণে মানে তোমাৰ বাহিৰৰ পৰা কিনি আনি মানে খাবলৈ মন নোযোৱা হৈছে এতিয়া তুমি বজাৰৰ আমটো চাবাচোন। এতিয়া যদি তুমি বজাৰৰ পৰা আম আনা। সেই আমটো সোৱাদেই নাই একদম মিঠা নহয় একো সোৱাদ নাই তোমাৰ মাজতে আনিছিলো দুই কেজি তোমাৰ অকণো মিঠা নাই সোৱাদ নাই মানে আমকেইটা খাবলৈ মানে পানী পানী।
পানী পানী আকৌ আমাৰ আম কিনি অনা হোৱা নাই আমাৰ ঘৰতে দুজোপা লাগিছে অ দুজোপা কিবা লাগিছে মানে এয়া হেৰি নহয় আৰু লোকেল নহয় আম সেয়া একেবাৰে শ্বিলঙীয়া অ শ্বিলনীয়া আম যে কোক। পোক ন নধৰে পোকেও নধৰে একে ধুনীয়া দেখিলে হালধীয়া ৰঙৰ একদম
অ তথাপি তোমাৰ সেইটো কিনি অনা বুলি হলেও তোমালোক কাম কেইটা ভাল হয় নে নহয় কিন্তু মই তোমাৰ যিটো মানে দোকানৰ পৰা আনিছো সেইটো দুদিণ থওঁতে তোমাৰ পিছত কাটোতে পোক ওলাইছে সেইটোয়ে সেইটোত আকৌ পোক ওলাই চোৱাচোন শুন এতিয়া তুমি ঠাণ্ডা একদমেই নোৱাৰা তুমি এইবিলাক বস্তু অ নোৱাৰাৰে আহ আৰু তুমি চাবাচোন এতিয়া অ ঘৰতে কৰাই ভাল অ নিজে কৰিব লাগে আচলতে ঘৰৰ বস্তু খিনিয়ে মানে তোমাৰ সোৱাদো আৰু মানে তোমাৰ স্বাস্থ্য ত কাৰণে বহুত ভালো সেইটো কাৰণে অ তুমি এতিয়া দোকানৰ পৰা চাবাচোন ঠাণ্ডা দিনত যদি তুমি কল কিনা কল টো মানে তোমাৰ মালভোগ কলটো আধা পকা আধা কেঁচা হৈ থাকে হয়নে ভালকে নপকে অ তাৰ আৰু যদি তুমি দুদিন বেছিকে ৰাখা সেইটো মানে কি হৈ যায় তোমাৰ কলা পৰি যায়গৈ অ যায়গৈ তুমি মানে ৰাখিবও নোৱাৰা কিন্তু তোমাৰ ভিতৰতো কিন্তু নপকে কেঁচাই হৈ থাকে কিন্তু বাকলিটো তোমাৰ মানে গেলি যাবগৈ এনেকুৱা কিন্তু তুমি ঘৰৰ মালভোগ অ কলকেইটা খাবাচোন সোৱাদেই কেনেকুৱা ন আৰু কব কবলৈ নালাগে মানে আৰু ন এনেকুৱা হয় যে অ হয় আকৌ
তুমি ঘৰত হলে তুমি কলডিল টো খালা
অ সেইটোও খালা অ কললোও খালা আৰু তাৰে কেইটামান বেচি লাও অ অ খা অ বনাইতো আমাৰ অ সেনেকে শুকুৱাই পেলাই অ সেইটয়ে শুকুৱাই পেলাই পুৰি পেলাই আমাৰোও বনায় তেনেকৈ খাৰ আগতে কিন্তু বেছি বনাইছিলে গম পাইছে আজিকালি মানে বহুত কমিছে কিনো দেই
অ আজিকালি কমিছে আজিকালি মানুহ বিলাকে নকৰা হৈছে
আচলতে কি জানে আগৰ দিনত পুৱা নাযাইছিল মানে দোকানত ইমান নাপায় ঘৰে ঘৰে কৰিছিল চবে অ নাছিল আজ কালি চবৰে ঘৰতে মানে ব্যৱস্থা আছে এটা নহয় এটা অ অ অ কিনি আনিব অ সেইটো কাৰণে কি হৈছে অ মানুহে মানে কি কৈছে কি হৈছে জানানে তোমাৰ হেৰি নিজে বনোৱাতকে মানে দোকানৰ পৰা কিনি অনাাতটো সহজ পাইছে মানে উম এলেহুৱা হৈছে আৰু কি জানেনে, এইটো কাৰণে মানুহৰ বেমাৰ
বেমাৰ বেমাৰ বহুত বেমাৰ
বহুত বেমাৰ হৈছে
অকনমান যত্ন কৰি অকনমান কষ্ট কৰি নিজে কৰি খাব লাগে হয়নেে, আমি কিনি খোৱা নাই যেনিবা আমি ঘৰৰে খাওঁ
কৰে কিনি আমাৰ এইবিলাক বস্তু অ ভীমকলৰ আৰু ভীমকলৰ বাকলিটোৰ পৰাওতো সাৰো হয় তোমাৰ চাবাচোন। শুকুৱাই থব লাগে, শুকুৱাই থৈ দিব লাগে অ সেইখিনিৰ পৰাও হয় অ সাৰ হয় সেইটো সাৰো আকৌ বহুত কামত দিয়ে তোমাৰ। অ, একেই হয় একেই হয়, ক'বলৈ গলে একেই হয় মানে আৰু
একেই তুমি মাটিমাহ খোৱা
অ অ বহুত ধুনীয়া টেষ্ট দেই অ বহুত ভাল লাগে মইতো তোমাৰ কুলা কৈছো অ একদমেই নকবা আৰু সেইটো খোৱাদ আৰু অহ অহ অহ বহুত ভাল লাগে একেবাৰে খাবলৈ।
পচলা খোৱা খাৰ দি, অ পচলা আমি খাৰ খোৱা অসমীয়া নহয় জানো
অ হয় আকৌ আমি বহুত খাৰ খাই ভাল পাওঁ আকৌ, ন যিমানে যি নহওক অ খাৰ দি খায়ে বহুত ভাল লাগে অ ৰঙা কৰি আৰু কি জানে খাৰৰ কিন্তু ৰংতটো হব লাগিব তেতিয়াহে ভাল লাগিব, যদি মানে ৰংতটো নহয় কিন্তু খাবলৈ মন নাযায়। ু অ ল য অ মই ম কে ভাল পাওঁ জানানে, এনেইযে সাৰ দি পেলাই ধৰি লওক মুৰ্গী মাংসৰ লগত ক'লা কছুৰ ঠাৰিটো যে সেইটো খাইও মই বহুত বেছি কি ভাল প ইমান মানে ধুনীয়া হৈ যায় তোমাৰ খালি মছলা দিব নালাগে। অ তোমাৰ এক দ নুমি খাল কৰিব লাগ আদা নহৰু অকমান দি প অ আদা খিনি বেছিকে দি তুমি মাংসটো ফ্ৰাই কৰিলা গোলা কচু খিনি নিদি পেলই অলমান ফ্ৰাই কৰি দিম সাৰ অলপ দি দিলে তাৰ পিছত তোমাৰ আঞ্জাটো ইমান ধুনীয়া কালাৰ হ'ব আৰু লগতে খাবলৈকে মিঠা মিঠা হৈ যায় ইমান টেষ্ট লাগে ন হয় মানে, অ সেইটো মানে বহুত কম মানুহে খায় কিন্তু সেইটো দেই সোৱাদ কিন্তু সেইটো ইমান ধুনীয়া হয় নহয় তুমি এদিন খাই চাবা এদিন খোৱাৰ পিছত তুমি ক'বা এই মোক বহুত ভাল বস্তু দাদা শিকালে দেই বুলি কব তুমি মানে এৰিব নোৱাৰিবা অ এদিন বনাই চাবাচোন এদিন বহুত ধুনীয়া হয় বহুত ধুনীয়া হয় হয় মানে খাবলৈ বহুত ভাল। পাবা মানে পিছত কৈ থাকিব যে আৰু বহুত ধুনীয়া লাগে
দিয়া, হ'ব দিয়া। শুনাচোন
অ' কোৱা
অ' এই মোৰ কাম এটা আছে।
অ' হ'ব দিয়া, অ' হ'ব দিয়া। উম'